শুনিছোঁ, তুমি শুনিছা?
হয়, কি-কি- কি কৰি আছা?
মই এতিয়া এনেই মানে কি আমনি লাগিছে বিচনাখন মানে অকমান শুই উঠিছে যে অলপ আগত সেইকাৰণে বিছনাখন জোকাৰি মানে চ-চফা কৰি আছোঁ, বাহিৰত ৰ'দত দি দিম বুলি ভাবিছোঁ।
অ', ঠিকে আছে, এতিয়া ৱেডাৰটো অলপ মানে বতৰটো অলপ ক্লিয়াৰ কৰিছে, ৰ'দ দিব চাগে? এ, ৰ'দ দিলে মই বহুত অশান্তি পাওঁ অ'।
ৰ'দ দিলে কেলে অশান্তি পাওঁ, ৰ'দ দিলে? মানে ব-বৰষুণ ৰ'দ দুটা দিলে মানে বেয়া লাগে, মানে দুটা সমান হ'ব লাগে মানে। বেছি ঠাণ্ডাও নহয়, বেছি গৰম। তেতিয়া মানে বেছি ভাল লাগে, অ'।
এ, মাজতে উ-উঠিছিল নহয়, একদম ড্ৰাই, ড্ৰাই ৱেডাৰৰ ৰ'দ।
অ', মানে বাহিৰত যদি তুমি বহুত টান টান ৰ'দ দিয়ে, বাহিৰত ওলাই গ'লে তোমাৰ মাথা বিষ কৰিব, মানে এনেকুৱা বহুতখিনি দেখিব পোৱা যায় হয় নাই?
হয়, হয়, হয়, ঠিকেই কৈছা। তেনেকুৱাই মানে, আজি ক'তবা যাবানে?
আজি ক'তবা যাওঁ নাযাওঁ ভাবি আছোঁ, পাৰ্কৰ ফালে ওলাই যাওঁ নেকি অকমান দেৰি। মানে পাৰ্কৰ ফালে গৈ কিনে অকমান ব্যায়াম কৰা নিচিনা হ'ব ন, মানে সেইটো মানে ইয়াত এক্সাৰচাইজ কৰা টাইপত জেগাখিনি আছে, মানে সেই বস্তুটোতো আছে। তাত অকণমান সেই এক্সাৰচাইজ কৰিব পাৰিম মানে নিজৰ ভা-ভা তুমি কৰ'বাত যাবা নাই?
মই তেনেকুৱা যাব মন নাই বাৰু, লগৰ ফোন কৰিলে যাব লাগিব। মানে চাওঁ মোৰ ৱেডাৰটোৰ লগত কথা বতৰটোৰ লগত কথা, যদি বৰষুণ দিয়ে কেনেকে যাম!
অ', সেইটোও হয়।
তাতে আজিকালি যিহে অ-অলপমান বৰষুণ দিলেন বানপানী হৈ যায়, ফচি থকা যায় জামত।
আজিকালি মানে বানপানী মানে, বানপানীয়ে মানে বহুতখিনি মানে আমাক নানা ধৰণৰ মানে হেৰিয়তো মানে যেনেকে চোৱা তোমাৰ এতিয়া বানপানী যদি তুমি গছকি থাকা বানপানী গছকিলে তোমাৰ নানা ধৰণৰ বেমাৰ হয়, সেই বেমাৰতটো হয়, ভাল হ'বলে মানে বহুতদিন লাগে মানে কিছুমান ক্ষেত্ৰত দেখিব পোৱা যায় যে মানুহ এটা যদি বানপানীৰ ক্ষেত্ৰত যদি বেমাৰ হৈছে, মানে ইমান বেয়াকে
হয়, আৰু বেমাৰবোৰতো মানুহৰ খাদ্যৰ কাৰণেও হয়।
অ', খাদ্য মানে হয়, কিন্তু যদি চোৱা তুমি এটা খাদ্য যদি খোৱা ভালকে মিলা মিলাই মেলি যদি এটা ভাল ভাল ৰুটিন ফ'ল' কৰা, তেতিয়া তোমাৰ বেমাৰ হ'ব জানো?
মানে মই ভাবোঁ যে গৰমৰ দিনত আমি যিমান পাৰো ৰাতিপুৱা ব্ৰেকফাষ্টটো একদম পাতল কৰিব লাগে যেনেকুৱা চাহ নৰ্মেল চাহ। বা বিস্কুট বা এখন ৰুটি বা হাই বেছিকে বেছি হ'লে দুখন ৰুটি। ভাততো খাবই নালাগে, ভাত খালে অলপমান খোৱা এইটো বেলেগ কথা। তাৰপিছত অলপমান অলপমান পিছে পিছে, পিছে পিছে মানে গৰমৰ গৰমৰ দিনত অলপ অলপকে খাব লাগে, অলপমান পিছে পিছে খাব লাগে। এ, অলপমান পিছত ফল খালোঁ, এ, অলপমান পিছত ঠাণ্ডা খালোঁ, এ, অলপমান পিছত আইচক্ৰীম খালোঁ। তেনেকুৱা, তাৰপিছত দুপৰীয়াৰ ভাতটো তুমি ভাল কে খাব লাগে, ভালকে মানে তুমি গৰমৰ দিনত যিমান মানে তোমাৰ অ' শাক পাচলি খাবা সিমানে ভাল মানে। মাংস, মাছ নোখোৱাটোই ঠিক মানে মোৰ মতে, মইতো ইমান নাখাওঁ বাৰু। গৰমৰ দিনত। মাংস, মাছ, হয়। সৰু মাছ, মা‍ংস‌ মাছ, শাক খোৱাৰ মানে ঠাণ্ডাৰ দিনটোয়ে ভাল মানে হয়নে?
অ', অ' আৰু চোৱা না স্বাস্থ্যৰ মানে মাংস মাছ বুলি কবলৈ গ'লে স্বাস্থ্য স্বাস্থ্যত মানে বহুতখিনি ক্ষতি হোৱা দেখা যায়, মানে চোৱা যদি চ যদি চ চ তুমি বইলাৰ খোৱা, বায়লাৰটো আজিকালি জানাই মানে‌ কেনেকে ডাঙৰ দিঘল কৰে কেমি কেল দি কিনে মানে এ মেডিচিন দি কিনে মানে সিহঁতে মানে ব্ৰইলাৰটো নৰ্মেলি ডাঙৰ হ'বলৈ বহুত দিন লাগে। ত্ৰিশ দিন মান লাগে, কেইদিন লাগে মই নাজানো বাৰু, আ
ডিচিন মাৰি পটককে ওজন বঢ়াই দিয়ে।
মানে সিহঁতে মানে ইমান নিজৰ পইচা লাভৰ কাৰণে মানে
আজিকালি ব্ৰইলাৰবোৰ চাবাচোন ভালকে খোজোঁ মাৰিব নোৱাৰে।
অ', অ' সেইটোও হয়, মানে সিহঁতে মানে ডাঙৰ দীঘল
দু-দুখ লাগে বহুত, এ-এনেকুৱা টাইপৰ মানুহ মেডিচিন মাৰে নেকি, খোজে কৰিব নোৱাৰে।
মানে ইমানে ফুলি যায় মানে সিহঁতে নিজৰ মানে বডি লোডটো লৈ কিনে খোজ কঢ়িব নোৱাৰে।
অ' মই কেতিয়াবা দু-দুখ পাও এইবিলাক চাই কেনে। ম-মোক কেতিয়াবা লাগে মই ফাৰ্মাৰজনক মানে ফাৰ্মিং যোনে কৰিছে তেওঁক কৈয়ে দিও নেকি ইমান কিয় মেডিচিন দিব লাগে, খোজে কাঢ়িব নোৱাৰে।
অ' মানে সেই চব ফালৰপৰা মানে সিহঁতেৰ মানে নিজৰ লাভটো চাই আৰু।
চাৰিওফালৰ পৰা ফুলি যায় ন' লেফ্ট চাইডৰপৰা ৰাইট চেইডৰপৰা চব চাইডৰপৰা ফুলি যায়।
আৰু সেইটো খালে মানে মানুহৰ কিমান বেমাৰ হ'ব সেইটো ভাবাচোন। ক'বলৈ গ'লে মানুহ তুমি চাবাচোন মানুহ চোৱাচোন তুমি যদি যোনে মানে ব্ৰইলাৰ বেছি খায় সিহঁতে মানে ইনডাইৰেক্টলি কাৰণে সেই কেমিকেল নহ'লে বা সেই সেইটোক কনজিউম কৰি কিনে মানে নিজৰ মানে গাটো কিছুমানে ফুলাই লৈছে তুমি দেখিবাচোন, আজি কালি দেখিব পোৱা যায় চাগে মানে
মই বেলেগ কাৰ কথা নকওঁ, মইে মাজতে বহুত ব্ৰইলাৰ খাইছিলোঁ তাৰপিছত মোৰ অ' গা এনেকুৱা ফুলিছিল ন' মানে কি ক'ম। এতিয়াতো বহুতে ডিফাৰেন্স আহিছে, এতিয়াতো এশ পাৰ্চেণ্টৰ এইটি পাৰ্চেণ্ট আহি গৈছে ডিফাৰেন্ঞ্চ। আ-আগতে মোৰ গাল, মুখ চব ফুলা আছিলতো। গাল, মুখ, হাত, ভৰি চব ফুলা ফুলা আছিল। মানে শকত মানুহ এটা যেনেকুৱা থাকে ন' চৰ্বি মানুহ চ-চৰ্বি থকা মানুহ এটা
অ' সেনেকুৱা। মানে এতিয়া তুমি খাবলৈ কমাইছা সেইকাৰণে মানে তোমাৰ স্বাস্থ্যটো ভাল হ'ব।
হয় খাবলৈ কমাইছোঁ, কষ্ট কৰি আছোঁ, কষ্ট কৰি আছোঁ মানে তাতে যাওঁ, তাতে যাওঁ, কলেজত থাকাতেতো দৌৰাতে যায়।
অ' আৰু চা ক'বলৈ গ'লে আজিকালি মাছতো ইমান ভাল নহয়, চালানী মাছ, কক মাছ কেনেকে ডাঙৰ দীঘল ক লেতেৰা জেগাত সেইবোৰ মানে এইবোৰ মানে মাছ বুলি ক'বলৈ গ'লে
ৰাতিপুৱা যোনটো মাছটো ন, লোকেল মাছটোয়ে মই ভাবো ভাল হয় নে?
লোকেল মাছটো ভাল চোৱা, গাঁৱৰ মানুহেতো গাঁৱত পোহা মাছ পুখুৰীত পোহা মাছ নিজে মানে সেইবোৰে খায় আৰু মানে সিহঁতৰ তেতিয়া মানে একো বেমাৰ নাই।
তেওঁলোকে উল্টা নিজে খাই উল্টা বিকেও।
অ' বিকে অ' মানে সিহঁতৰ দামটো যদিও বেছি ন মানে সিহঁতৰ কিনিবলে মানে কিবা মানে বেয়া না, বেয়া ভাৱ এটা নাহে মানে।
হয় তুমি ক'ব পাৰিবাানে গাঁও অঞ্চল অঞ্চলবোৰত যে ইমান নদী আছে, মানে নদী বা পুখুৰী আছে চহৰত কিয় নাই?
চহৰত মানে আজিকালি বিল্ডিং বনাইছে পশুৰ পানে টোত মানে
একদম বঢ়িয়া কথা কৈছা, য'ত য'ত মানে পুখুৰী হোৱাৰ ভাল জেগা ডাঙৰ ডাঙৰ খাল, এইবিলাক খালটো খাল কিতাপ ভৰ ভৰপুৰ কৰি কেনে বিল্ডিং বনাইছে।
আজিকালি চহৰত নদী বুলি ক'বলৈ গ'লে ড্ৰেইনৰ পানী হৈছে।
অ' ঠিকেই হৈছে একদম। ড্ৰেইনৰ পানীয়ে নদী হৈছে।
দেখাত মানে ইমানে মানে বেয়া মানে কৰি দিছে ন মানুহে যি টি মানে পেলাই কিনে, জাবৰ জোথৰ পেলাই
ভৰলুৰ মুখখন কিমান চাফা আছিল, ঠিক চাফা পানী আছিল এতিয়া বেয়াই হৈ গৈ ভৰলু নদী বুলিয়ে জনা যায়, পুখুৰী বা ৰিভাৰ বুলি এতিয়াচোন ড্ৰেইন হয়, এতিয়াচোন কলা কলা পানী তাতে
ভৰলু পানী মানে এতিয়া কলা পানী বুলি ক'লে ভৰলু পানী চবে মুখত আগত ক'ব। মানে পানীটো মানে সিহঁতি বহুত লেট
আছিল এই মেইন কে মেইন বস্তু একো নহয় মানুহৰ জাবৰ জোঁথৰৰ কাৰণে এইবিলাক কলা হৈছে কেমিকেলৰ কাৰণে হয়নে?
কেমিকেলৰ মানে অ' কেমিকেলৰ কাৰণে মানে হৈছে।
তেনেকুৱাই বাকী তুমি কি ভাবা ইয়াৰ ওপৰত? কেনেকুৱা কি ক'ব পাৰে, মইতো ভাবো যে আমি সজাগ হ'লে মানে এইবিলাক বস্তু চাপ চাফ চিকুণ আহ কৰাটো উচিত।
অ' মানে চোৱা আজিকালি কলেজত টো নানা ধৰণৰ এন এছ এছ বুলি এটা মানে হেৰি আহিছে ভলে কিয়া টাইপৰ মানে বনাই মানে চব মানে সেইখিনি ভলেণ্টিয়াৰ খিনিক মানে য'ত ত'ত মানে সেইবোৰ কাম চফা কৰাই মানে সেনেকুৱা মানে সেইটো এটা পদক্ষেপ লব লাগে যে মানে চব ফালৰ পৰা মানে চফা কৰে মানে, চফা কৰিলে কি এটা চফা জেগাত থাকিলে আমাৰে ভাল লাগিব আন মানে চোৱা এতিয়া তুমি ভৰলু ত' যোনবোৰ মানুহ আছে সিহঁতে মানে সেই গেলা পানী খিনি গোন্ধ এটাতো আহিব ন, গেলা পানী হয়। মানে পানী খিনি যদি ৰাতি গোন্ধটো লৈ থাকে মানে আৰু সেই পানীখিনিতো, পানীখিনিৰ গোন্ধটো মানে সেই অক্সিজেন মানে
গোন্ধটো মানে, তুমি যদি গেলা পানীতো তুমি নৰ্মেল ভৰি দি খোজ কাঢ়িলে বেয়া হ'ব, তুমি ৰাবাৰৰ মানে যেতিয়া চাফ কৰিবা, যোনটো ওলাই, এন এছ এছ বুলি, এ তেওঁলোকে যদি চাফ কৰে কিন্তু তেওঁলোকে গ্ল'ভছ পিন্ধি ল'ব লাগিব। ৰাবাৰৰ জোতা পিন্ধিব লাগিব, বুটছ পিন্ধিব লাগিব বুটছ। হয় নে নহয়?
অ' ঠিকেই কৈছা।
মানে তেনেকুৱাই ড্ৰেইনৰ পানীবোৰ বহুতে লেতেৰা মানে ক কোনে ক'ত পেলাইছে তুমি ক'ব নোৱাৰা ন কোনে কি পেলাইছে।
অ, ক ৰাতি আহিব মানে পেলাই যাব বাইকত যাব কোনোবা মানুহ এটা ৰখাই থ হ'ব নেকি?
তাকেইটো। ৰখোৱা মানুহ নাই ন' আজিকালি মানুহে আজিকালি মানে কৈ-কৈ ভাগৰি গৈছে বিলাকক। যে নেপেলাব-নেপেলাব, চব মানুহে আজিকালি হয়-হয় অ, কথাটো হয় অ, কিমানো ক'ব তেওঁলোকে বুজি পালে। এটা কথাতে বুজি পালে হয় বা প্ৰশাসনেও আগতে বহুত কৈছিল, জাবৰ-জোথৰ য'তে ত'তে নেপেলাব, মাইকিন কৰি কৰিও বহুত কৈছিল, মাইকত হয় নে নাই। তাত ৰাস্তাই-ৰাস্তাই যায়-যায়। জাবৰ জোথৰ কাৰণে জি এম চি এইচৰ গাড়ী দিয়া হৈছে। জি এম চি এইচছৰ গড়ী কিহৰ কাৰণে দিছে? তেওঁলোকৰ মানে গাড়ীতটো যে আহিব ধৈৰ্য নাই, তাৰ আগতে স্কুটিত লৈ কেনে বেলেগত ড্ৰেইনত পেলাই দিলো। এইটো কথা নহয় ন।
মানে ছা। অ' আজিকালি চা চৰকাৰে মানে য'ত-ত'ত মানে বেনাৰ মাৰে মানে য'ত জাবৰ পেলাই ইয়াত যাবৰ নেপেলাবি বুলি মানে বেনাৰ মাৰে, মানুহখিনিয়ে তাতহে বেছি যাবৰ পেলায়।
তাতে বেছি যাবৰ পেলাই, হয়। মানুহতো মানুহকেইটা মানে আজিকালি উল্টা-উল্টা কাম কৰি থাকে কিবা। মানে আমি মানুহবোৰ আজিকালি মানে চৰকাৰে যদি কিবা এটা কয়, বেলেগ এটা উল্টাহে কৰো কিবা হয় নে?
ঠিকেই কৈছা। মানে আহ, তোমাৰ লগতো পাতি ভাল লাগিলে, অ' হ'ব দিয়া।
হয়-হয় যথেষ্ট শিকিলো তোমাৰ পৰা দিয়া, ৰাখিছো।
অ', অ', হওক দিয়া।